হেল্ল'
অ' বা শুনিছা
অ' শুনিছো কোৱা অ শুনি আছো
কি কৰি আছিলা
মই ৰাজনীতি বিজ্ঞান পঢ়ি আছিলো তুমি
মই আছোঁ এনে
অ পঢ়া নাই
ৰাজনীতি বিজ্ঞানৰ কি পঢিছা নাই পঢ়া
অঁ মই আমাৰ এই ভাৰতীয় সংবিধানৰখনৰ বিষয়ে পঢ়ি আছিলোঁ
উ সংবিধানত কি পঢ়ি আছিলা।
সংবিধানৰ এইবিলাক কেনেকে তৈয়াৰ হল অহ কি হল এই আৰম্ভণি খিনি পঢ়িছো আৰু
অ অ
বহুত বছৰ লাগিছিলতো এইখন কমপ্লিট হ হ'বলৈ। তাকে এইবিলাক চাই আছিলোঁ প্ৰায় মানে তি তিনি বছৰ সময় লাগি
অ লাগিছিলে হয় হয় এনেও আমি হেৰি মানে সংবিধান খনৰ নামটো মানে শুনি থাকো হয় নে অ তোমালোকে যিহত টে হওঁক আৰু আমাকতো সংবিধান খনে দৰকাৰ হয় কিন্তু আমি তাৰ বিষয়ে মানে ইমান একো আলোচনাও অ ন
অ তেনেকে কথা পতা নহয়
এনে হেৰি তোমাৰ মতে সংবিধানখন কি হয় মানে
মোৰ মতে সংবিধান হৈছে দেশ চলোৱাৰ মূল নিয়মৰ পুথি যেনেকৈ মানে এখন খেলৰ নিয়ম থাকে তেনেকৈ এখন দেশ চলাবলৈওতো নিয়ম লাগে গতিকে সংবিধানখনত সেই নিয়মখিনি থাকে আৰু
উম হয় কিন্তু নহলেতো সকলোৱে নিজৰ নিজৰ মানে নিজৰ মতে চব কাম কৰিব
অ সেইকাৰণে মানে নিয়ম নীতি লাগে যে
আৰু তেতিয়াতো লিগেল ইলিগেল একোৱেই নাথাকিব ন যাৰ মন যায় অ মানে বেয়া কাম কৰিলে যাৰ মন গৈছে ভাল কাম কৰিছে তেনেকুৱা হৈ থাকিলে হয় সংবিধানখন নোহোৱা হয়
উম সেইবাবে আকৌ দৰকাৰ হয়
আৰু হেৰি কি বুলি কয় ভাৰতৰ মানে সংবিধান যিখন হয় সেইখন বোলে পৃথী পৃথিৱীৰ আটাইতকৈ মানে ডাঙৰ লিখিত সংবিধান বুলি কোৱা হয় জানো
হয় হয় আহ কাৰণ ভাৰত হৈছে এখন বহুত বৈচিত্ৰ্যপূৰ্ণ দেশ বিভিন্ন ভাষা সংস্কৃতি ধৰ্ম আৰু জনগোষ্ঠী মানুহে ইয়াত বাস কৰে সেইকাৰণে সকলোকে ধৰি ৰাখি ৰাখিব পৰাকে নিয়মৰ প্ৰয়োজন হৈছিল আৰু সেইকাৰণে মানে অহ আ মানে বহুত সময়ো লাগিছিল লিখিবলে আৰু আটাইতকৈ ডাঙৰো হয় লিখিত সংবিধান
হয় বাৰু
উম
অ তুমি মানে তুমি কোৱা মতে এতিয়া সংবিধানখনতো তৈয়াৰ হওঁতে তিনি বছৰে লাগিছিল ন
উম তিন বছৰ লাগিছিলে বহু সদস্যই মানে আলোচন কৰি প্ৰতিটো ধাৰা তৈয়াৰ কৰিছিল টো বহুত সময় লাগিছিলে সেইটো কাৰণে আলোচনা বিলোচনা কৰি
উম আৰু হেৰি এ কি আছিলে তেওঁৰ নামটো ডক্তৰ বি আৰ আম্বেদকাৰ মানে নামটো এই ক্ষেত্ৰত সদায় শুনা যায়
অ কাৰণ তেওঁয়ে প্ৰস্তুত কৰিছিল যে তেওঁ সভাপতি আছিল মানে তেওঁক খচৰা প্ৰস্তুত কৰা সমিতিৰ সভাপতি আছিল অ আৰু তেওঁক মানে সেইটো কাৰণে মানে সংবিধানৰ মুখ্য স্থপতি বুলিও কোৱা হয়
হেৰি মই মানে মোৰ যেতিয়া হাই চেকেণ্ডেৰী পঢ়ি আছিলো তেতিয়া তেতিয়া মোৰ মানে ৰাজনীতি বিজ্ঞান বিষয়টো আছিলে তেতিয়া মই এইটো বিষয়ে অলপমান পঢ়িছিলো তেতিয়া মানে ইমান ভালকে একো মানে পঢ়া নাছিলো আৰু মানে ইমান মনতো নাই বাৰু এতিয়া কিন্তু সেই তেতিয়া সংবিধানৰ কথা পঢ়িছিলো মানে
অহ
উম
সংবিধান বুলিলে এই বি আৰ আম্বেদকাৰ নামটো মানে উ্জ্বলি থাকে আৰু তেওঁৰ নামটো মানে বাকী খিনিৰ নাম মনত নাথাকিলেও তেওঁৰ নামটো কিন্তু মনত থাকে আৰু উম চবতে আহে
আৰু সংবিধানখনো গ্ৰহণ মানে হেৰিত কৰিছিল অ', তোমাৰ ন নে মান ৈ ছাব্বিছ নৱেম্বৰ আছিল চাগে
হয় হয় তেতিয়াই তেতিয়াই গ্ৰহণ কৰা হৈছিলে হয় হয় উঊনৈশশ পঞ্চাশ চনত
অ', কাৰ্যকৰী তেতিয়া হৈছিলে
কাৰণে আমি ছাব্বিশ জানুৱাৰী গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ।
অ অ
মোৰ মতে মানে সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে মানে ম মৌলিক অধিকাৰ
হয়, হয় মোৰো আহ, কাৰণ সকলো নাগৰিকক সমান অধিকাৰ দিয়াটো বহুত ডাঙৰ কথা নহয় জানো
হয় হয়
উ,
কাৰণ আমাৰ ভাৰতবৰ্ষত মানে কোনো ধৰা কো লোককে মানে কাৰো মাজতে বৈষময় নকৰা হয়
হয়, হয়।
আৰু ইয়াতে তোমাৰ মত প্ৰকাশৰ মানে স্বাধীনতা দিয়া হয়
হয় হয় কিন্তু সেই স্বাধীনতাৰ লগত দায়িত্বও থাকে
হয় বাৰু
উম
মানে একেবাৰে স্বাধীনতা বুলি ক'লেতো দিয়াচোন অ আনে আনক আগত আ কৰিব প ন সেইখিনি মানে স্বনতা দ হলেো বহুত মানে বেয়া পৰিস্থিতিৰ সন্মুখীন হব লগা হব গতিকে মানে স্বাধীনতাৰো কিছু কিছুমান মানে নিয়ম থাকিব লাগিব
হয় তাকে নিয়মটো বহুত গুৰুত্বপূৰ্ণ
এনে হেৰি কি বুলি কয় তোমাৰ মতে সমতা অধিকাৰ মানে কিয় জৰুৰী
কাৰণ আহ সকলো মানুহ সমান আহ সন্মানৰ যোগ্য ন সেইটো কাৰণে
উম হম ময়ো তাকেই ভাবো বাৰু
আৰু মানে উম আৰু আমাৰ শিক্ষাই সংবিধান বুজাবলৈও সহায় কৰে বহুতখিনি
আৰু নিজৰ অধিকাৰ কৰ্তব্য নাজানিলে সচেতন নাগৰিক হ'বও নোৱাৰিম আমি
আহ, সেইকাৰণে ৰাজনীতি বিজ্ঞানটো মানে আমাক যে দিছে পঢ়িবলৈ সটো বহুত জৰুৰী হয়
উম হয় বাৰু এনে তুমি যে মানে। ৰাজনীতি বিজ্ঞান পঢ়ি আছা এতিয়া বৰ্তমান কিবা মানে। ঠাৰ কাৰণে। হেৰি হৈ আছা নেকি সাজু হবলৈ মানে পঢ়িছা নেকি।
অ' এই অসম চৰকাৰৰ কিবা কিবি পৰীক্ষা বিলাক ওলাই থাকে নহয় মাজে মাজে। এতিয়া বাৰু বৰ্তমান একো ওলোৱা নাই। কিন্তু ওলাব শুনি আছোঁ সেই তাৰকাৰণে অলপ চলপ।
অ -অ -অ সেইটো কাৰণে উ ভালে কৰিছা মইও। মানে মোকো দাদাই আজি সুধিছে পঢ় নে নপঢ় তাৰ পিছত তোই ক'লো বাৰু পঢ়িম। তাৰ পিছত আকৌ ঘৰত আলহী আহিলে আলহী অহাৰ কাৰণে মানে অ। পঢ়া নহ'ল আৰু।
অ। এ মোৰো এনেকুৱা হৈয়ে থাকে মাজে মাজে আলহী আহে আকৌ। এ এ তেনেকে মানে ৰখি যায় আৰু পঢ়া বিলাক। এনেকে আধাতে ৰখে উঠি যাব লগীয়া হয় ইটো সিটো কাম ওলাই।
মই বাৰু একো আৰম্ভই কৰা নাই দেই ধৰা মোৰটো মানে গ্ৰেজুৱেচন। মই এতিয়া লাহেকে আৰম্ভ কৰিম বুলি ভাবি আছোঁ কিন্তু সেই ভাবি থকা মতেহে গৈ আছে মানে সদায় ভাবো যে কাইলৈ পৰা বহিম কাইলৈ। পৰা পঢ়িম। কিন্তু মানে পিছদিনা অহাৰ লগতে মোৰ আকৌ এলাহ লাগে বা কিবা হয় তেনেকুৱা হৈ আছে। মানে।
অ' এলাহ যে নকৰিবা দেই তুমি এতিয় পৰাই আৰম্ভ কৰি দিয়া মানে এতিয়াৰ পৰা কৰিলেহে। তোমাৰ উম পিছলে সহজ হ'ব আৰু। কাৰণ এতিয়া তুমি যিহেতু। অ যিহেতু মানে এতিয়া এক্সামটো কমপ্লিট কৰিলা। এতিয়াতো তুমি এইবিলাক এপ্লাইও কৰিব পাৰিবা ওলালে।
উম মানে এইখিনি কথা মোক একেখিনি কথাকে আৰু দাদাও কৈ থাকে হা কিন্তু মোক। মানে সেই এলাহ এলাহকে গুচি যায় ধৰা আজি ভাবি আছোঁ নহ কিবা এটা পঢ়িম পঢ়িম। মানে মইতো গ্ৰেজুৱেচনৰ সময়ৰ পৰা ভাবি আছিলো হা যেতিয়াৰ পৰা মানে সেই। পঢ়িব লৈছো আৰু গ্ৰেজুৱেচন তেতিয়াৰ পৰাই ভাবো যে আজিৰ পৰা অলপ অলপ। প্ৰিপ্ৰেৰ কৰিম বা কিবা কৰিম তেনেকে ভাবোঁ কিন্তু মানে সদায় গৈ গৈ মানে। মোৰটো ভূগোল আছিলে নহ বিষয় ত' ভূগোলত ব্যৱহাৰিক মানে। হেৰিতটো তুমি জানাই ব ব্যৱহাৰিক কিমান থাকে সেইটো কাৰণে মানে আমাৰ কিবা এক্সট্ৰাকে পঢ়ি। পঢ়িম বুলি নপঢ়া নহয়গে তাৰ পাছত মানে ভাগৰ লাগে আকৌ এলাহ লাগে। তাৰ পিছত ভাবিলোঁ গ্ৰেজুৱেচনৰ পাছত পঢ়িম কিন্তু এতিয়া আকৌ সেই গ্ৰেজুৱেচন। তাৰ পাছতো এলাহটোৱে মানে খাই আছে আৰু
উম বেছি এলাহ নকৰিবা বাৰু তুমি এতিয়াৰ পৰা অলপ অলপকে আৰম্ভ কৰি দিয়া। মানে কেনেকুৱা হৈ জানা এ। অ চাবজেক্ট বিলাক মানে উম পঢ়তেও সময় লাগে এতিয়া ৰাজনীতি বিজ্ঞান। ভালকে পঢ়িব হ'লে এতিয়া এইবিলাক। মানে যিবিলাক পৰীক্ষাবিলাক আহি আছে সেইবিলাক। পৰীক্ষাৰ কাৰণে পঢ়িব হলে পুৰা মানে ভালকে পঢ়িব লাগিব ন পুৰা। অহ চব মানে খুচৰি মেলি। গতিকে মানে ওপৰে ওপৰে পঢ়িলেও নহব সিটো কাৰণে মানে সময় লাগে মানে এটা। চাবজেক্টতে তোমাৰ এমাহ মানতটো লাগিয়ে যায়।
উম মানে ভালকে পঢ়ো বুলি ক'লে দিয়াচোন এমাহতো নহয় কব গ'লে।
অ এমাহত
আৰু এইবোৰ মানে বিষয় বিলাক বহুত দাম ডাঙৰ ডাঙৰ বিষয় হয় দিয়াচোন তাতে বহুত কথা সোমাই থাকে অ তাকে ক'ত কেনেকে কি হৈছিল কিয় হৈছিল সেইবোৰ চব মানে ভালকে থাকে দিয়াচোন সেইটো কাৰণে মানেহে পঢ়োতে সময় লাগিবই এতিয়া মোৰ মানে সেইয়াই আৰু এলাহ গৈ আছে এতিয়া পঢ়িম বুলি ভাবিছো
উম পঢ়িবা পঢ়িবা জৰুৰী হয় এইবিলাক বহুত লাগে
দিলে হেৰি কৰিবা হা মোক
অ নিশ্চয় নিশ্চয় সুধিবা
দিয়া তুমি পঢ়া নহলে
অ অ ঠিক আছে হ'ব দিয়া আকৌ কথা পাতিম কেতিয়াবা উম শুভৰাত্ৰি উম